হেল্ল, ' অহ কি কৰি আছা?
এইয়া আছিলোঁ ৰবা গৰম দিছে, আজি বহুত গৰম আছে ৰ।
উম আমাৰ ফালে বহুত গৰমে। ৰাতিপুৱা এজাক বৰষুণ দিল।
অ ৰাতিপুৱা ইয়াৰ আমাৰ দিয়া নাই দেখোন এনেকে।
অ আমাৰ মানে এজাক বৰষুণ দিলে ৰাতিপুৱা, বৰ্তমানতো তেনেকুৱ- হোৱা নাই। বতৰটো ভালনে তোমাৰ ফালে?
তোৰ এতিয়া ৰ'দ দি আছে, ভালেই বাৰু এতিয়া বতৰ গৰম আছে এতিয়া।
হ আজি ইমান গৰম নাই আমাৰ মানে মানে ব
হয় হয় মেঘ আছে, নেকি মেঘ দি আছে নেকি তোমাক?
হম?
মেঘ হেয়া পৰি আছে নেকি, মানে মেঘ দি আছে নেকি?
উম মেঘো দি আছে, বতাও দি আছে অ। তাৰ কাৰণে মানে বতৰটো বতৰটো সেইকাৰণে ভাল।
পান প কম দছে সেই কৰ
হয় নেকি?
হয় হয়।
উম ভাত চাত খালা নে?
হয় নেকি কি খাবা আজি?
ই কি ভাত বনাইছে। তুমি খালা ভাত?
নাই, বনাই আছো।
কি বনাইছে আজি?
ভাজি কৰিছো। ভাত বনালোঁ, দালি বনালোঁ। ইতিয়া আমলেট বনাম এটা, তে লগত খাম।
তাৰ লগত বা মানে তুমি নিজে বনাইছা?
নিজেই বনোৱা মই
পণাই ভাল পোৱা মানে
এনেইতো কেতিয়াবা ভাল লাগে কেতিয়াবা এলাহ লাগে এতি মন ইতিয়া ভাল নালাগিলে যাওঁ হোটেলত য ইগে বনাই সদায় সদায় বনাবতো নোৱাৰি ন সেইকাৰণে
এইটো এনেই বনাওঁ মই মানে ঘৰত সদায় নহয় আৰু এই কেতিয়াবা মাংস আনিলেই হব ন মই মানে মাংস সদায়ো নহয় কেতিয়াবা
হয় নেকি অঁ মাংস চাংস বনাই ভাল পোৱা
মাংস মাছ বনাই ভাল পাওঁ নিৰামিষ খানা মই বনাই ভাল নাপাওঁ তেনেকে
অ এ খাব লাগিল বনাবই লাগিল মোৰত আৰু ৰুমৰ কেইজন দুজন মান লগ লগ আছিলে সিহঁতে গ'ল মানে ৰুমৰ দুজনমান লগ আছিলে সিহঁতে মানে আজি ৰবিবাৰ ঘৰত গ'ল সেইকাৰণে আৰু নিজে বনাই আছো আৰু নিজে বনাইছো নিজে খাইছো সিহঁতে থাকিলে কেতিয়াবা সিহঁতে ভাত বনাই দিয়ে দালি বনাও চাটনি বনাওঁ মই সেনেকুৱা মিলি জুলিকে অ ইয়াতে থাকে নাই বেলেগ বেলেগে
অ তোমালোকৰ গাঁৱৰে আৰু মানে ঘৰৰে ওচৰৰ
উম উম ঘৰৰ ওচৰৰ মানে চিনাকি হৈ হৈছে ইয়াতে কাম মানে কামত আহ ক সেই চিনাকি হলো আৰু
ঠিকে আছে বাৰু খানা এতিয়া মানে কেইটামান খাবা খাবাই নেকি ন আৰু
বহালো দালিটো হ হ'বই আৰু ভাতটো হ'ল বাৰু উ ভাতটো বনালো আৰু মাননে হ ঘৰত এনেই ভাত এ বিটি তি নে টিটি বুলি কিবা আছে
হয় হয় হয়
সেইটোৱে খোৱা যায় তুমি কি চাউলৰ ভাত খোৱা এনে
আমাৰ তোমাৰ এনে জিৰা ৰাইচ আৰাম এইবিলাকে চলে
হয় নেকি একবাৰ আনিছিলে এটা লগে আনিছিলে এই গুচিনা চাউলটো কেনে টাবলে এ খাবই নোৱাৰি ইমান ডাঙৰ ডাঙৰ ভাত হয় দেখাত চাউল কেৰাটি উল আছিলে উচিনা চাউল উচিনা চাউল
মানে জিৰাটো আৰু তোমাৰ জিৰাটো একদম মানে জিৰাতো ভাল লাগে মানে
মোক মিহি চাউলটো অলপ নৰম নৰম হলে ভাল লাগে
হয় হয় এই জেগটো তোমাৰ হয় হয়
ডাথকে হ'লে মানে খাবই নোৱাৰি
হয় হয় মানে জিৰাটো তোমাৰ এটা চাউলটো এটাই ভাতটো এটা এটা হৈ যায় চাউলৰ পৰা মানে দীঘল দীঘল হৈ যায় যে হয় হয় অলপ চাওমিন টাইপৰ হৈ যায়
অ এনেকোৱা ভাল লাগে সোৱাদ সোৱাদ কিবা চাউলৰ চেণ্ট থাকে ন স্মেলটো ভাল স্মেল কেনেকৈ থাকে ন এটা
হয় হয় হয় ভালে লাগে আৰু তোমাৰ হেৰিত হেৰিতো ভাল লাগে তোমাৰ বাইশ মতি চাউল যি যি আছে।
উম বাচমতি অ তুমি কলা এটা মামা ভঞ্জা আছে সেইটোও ভাল।
বাইশ মিতি চাউল বাইশ মতি চাউলটো তোমাৰ হে মানে দামটো দাম আছে এশ বিশ টকা লৈ কিজানি কিলো।
উম বাসমতি বুলি।
বিৰিয়ানীৰ লগত খাই বিৰিয়ানী।
বিৰিয়ানীৰ লগত খাই ভাল লাগে এতিয়া। খাইছো আৰু এইটো উ তুমি বিৰিয়ানী চিৰিয়ানী খোৱা নে।
বিৰিয়ানী ঘৰত তেনেকে নচলে বাহিৰত খাওঁ কেতিয়াবা। খানা খালে খাওঁ লগৰ লগত।
অহ ভাত নাখালে খোৱা। এ লাষ্ট টাইম মই একবাৰ ট্ৰাই কৰিছিলো বিৰিয়ানী বনাওতে ভালে বনাইছিলো।
হয় হয়।
চবচে বেষ্টটো ঘৰতে বনাইছিলো মই ৰুমতে বনাইছিলো। ঘৰতে একবাৰ বনাইছো ৰুমতে একবাৰ বনাইছো।
অ মানে তোমাৰ লাষ্ট টাইম বিৰিয়ানী এনে হয় লাষ্ট ম বিৰিয়ানী তোমাৰ মই খানাত খাইছিলো এই চাৰিজন লৰাই। মানে বিৰিয়ানী খাইছিলো তোমাৰ ব্ৰইলাৰৰ মাংস দি।
অ মানে বনাইছিলে না মানে।
খানা খাইছিলো বাহিৰত।
অ বাহিৰত খাইছিলা এনে মই বাহিৰত খাব লাগিলে কিবা বিৰিয়ানী চিৰিয়ানিয়ে খাওঁ। এটা চিনাকি হোটেল আছে গণেশগুৰিত একদম ভাল বনাই। তাতে খোৱা যায় বিৰিয়ানী। উম একদম ভাল বনাই তোমাৰ অ দুশ টকা প্লেট লয় ফুল প্লেট হাফ প্লেট এশ টকা। লয় এশ টকাৰ খালে মানে পেটটো ভৰি যায়।
আমাৰ ইয়াত ঘূৰি তোমাৰ ইয়াত। মানে তোমাৰ হাত পেলেট এটকা লয় তোমাৰ হেৰি টকাকে লয় ষাঠি না সত্তৰ টকাকে লয়। বিৰিয়ানী ফুল পিলট তোমাৰ ফুলপিলেট হেৰি টকা লয় কিবা এশ বিশ টকা নে কিবা। আচল্লিশ টকা লয়।
অঁ তাতে, ফুল প্লেট দুশ টকা, হাফ প্লেট এশ টকা। ভাল বনাই বহুত ভাল বনাই।
বেছি লৈ আৰু অলপ ভাল হয় ভাল হয় কাৰণে অলপ পিজনে। ভাল দিয়ে তোমাৰ তাত কিজানি তোমাৰ লেগ পিচ কে পিচ কে দিয়ে তাত মানে।
লেগ পিচ এটাই দিয়ে কণী দিয়ে। এ এটা দিয়ে ডাঙৰ দিয়ে আৰু তোমাৰ। তোমাৰ গ্ৰেভিটো দিয়ে চাটনি দিয়ে তাৰপিছত তোমাৰ কাৰণে। আহ এটা কণী আৰু এটা আলু এনেকুৱা দিয়ে তোমাৰ তাত দিয়ে নে। আলু কণী।
হয়, হয় আমাৰ ইয়াত যেনে আলু মানে তোমাৰ কণী এটা দিয়ে পিচ এটা দিয়ে আৰু তোমাৰ। গ্ৰেভিটো দিয়ে আৰু তোমাৰ। এ অলপ পিয়াঁজ চিয়িয়াজ দিয়ে এনেকে।
বৈ আলু নিদিয়ে নেকি। তাতেএটা আঁ তাতে এটা। বইল আলু দিয়ে সেই খাই কে ভাল লাগে মানে।
অঁ বয়ল আলু হয়, হয়, হয় বয় এল আলু এনেওঁ পোৱা নাযায় ম। মানে নিদিয়ে দেখোন ইয়াত।
হয় নেকি! ভাল লাগে এইটো তোমাৰ গ্ৰেভীৰ লগত খাব লাগে ধুনীয়া লাগে।
হয়, হয় মানে তোমাৰ হেৰি দিয়ে আৰু তোমাৰ গ্ৰেভিটো দি থাকে কিন্তু সুধিলে দেই দুই তিনিবাৰ।
হয় নেকি।
হয়-হয়।
যদি ব-বইল আলুটো দিয়ে কিন্তু তোমাৰ আহ গ্ৰেভিটো ভাল লাগে। আৰু তাৰপিছত এনেই বাহিৰত কিবা খালে মই তেনেকুৱা পৰঠা-চৰঠা খাইকে ভাল নাপাওঁ। এনে ভাতে খাওঁ। অঁ বাহিৰত খাব লাগিলে ভাত তে খাওঁ মানে বেলেগ বস্তু খাব নোৱাৰো মই।
হয় মানে মই বাহিৰত, মই বাহিৰত গলে মানে-মানে আমাৰ বাহিৰত তেনেকে মানে হেৰি খাব প খোৱা যায়। মই বাহিৰত ভাত কমেই হোৱা যায়।
মানে এনেকুৱা যে দিনৰ মানে কেতিয়াবা, বেছিকৈ ভোক লাগি যায় ন আকৌ মই পৰঠা খালে পেটটো নভৰে। ভাতেই খাব লাগে।
মানে ভাত মই খাওঁ, মানে এতিয়া ৰাতিপুৱা যদি ৰাতিলৈকে কৰ'বাত থাকিব লাগে দেৰি হয় অলপ তেতিয়া খাওঁ।
আহঁ! সেইকাৰণে তোমাৰ ঠিকেই আছে অঁ ভা-ভাতটো এনেই ভাতটো খোৱাটো মানে ভাল লাগে, এনেকুৱা ভাল হোটেলত খাওঁ।
হয় মানে পৰঠাটো খালে তোমাৰ অভুক, পৰঠা খালে তোমাৰ তোমাৰ অবুক, অবুক লাগে, ভোক নালাগে মানে একো খাব ইচ্ছা নাযায়।
উম পৰঠা মানে বহুত কমকে, আগতে খাইছিলো পৰঠা বহুত খাইছিলো। মানে যতে যাওঁ পৰঠা খাওঁ, দিনত ভাত নাখাওঁ। আৰু পৰঠা খালে মানে তাৰপিছত পৰঠা নোখোৱা হলো মই আকৌ পৰ ৰুম বনালে লগ দে মই মাতিম। দিনৰ ভাত থাকিলে ভাতেই খাওঁ, ভাত
হয়।
চত পানী
অঁ কি কৈছা?
ভাতত কিবা পানী দিকে খোৱা ন তোমালোকে, পানী, নিমখ, পিয়াঁজ দিকে?
হয়। অ এইটো পন্তা ভাত বুলি কয় নেকি?
অ পন্টা ভাত খোৱা নে?
অ পণ্টা ভাত খোৱা যায় গৰমৰ দিনত, এতিয়াও খাওঁ কেতিয়াবা গৰমত। তোমাৰ মাজতে খাইছিলো এদিন পণ্টা ভাত তোমাৰ ভাল-ভাল লাগে। নে তোমাৰ জলকীয়া, পিয়াঁজ, নিমখ, তেল নিমখ, তেল, তোমাৰ মাছ পুৰা এইবিলাক থাকিলে ভাল লাগে, এই বতা চাটনি বতা।
ভাল লাগে পণ্টা ভাতৰ লগত মানে সেইটো খালে মানে পেটো ঠাণ্ডা হয়।
হয়-হয় ঠাণ্ডা হয়, আৰু মানে ভাল-ভাল তোমাৰ গেছ নকৰে, তেনেকুৱা একো নকৰে।
উম-উম-উম
খাব পাৰি আৰু ভালকে খালেও মানে অনন্যাই নকৰে বেছি
উম, উম তোমাৰ বিৰিয়ানী-চিৰিয়ানী ভালে মানে গেছ-চেছ চবত এইটোত থাকে সম্ভৱ। উম তোমাৰ এই পণ্টাচপণ্টা ভাত খালে একো একো নহয় ভাল শৰীৰৰ কাৰণে।
নহয় নাই, ভাল-ভাল আৰু তোমাৰ গৰম দিনৰ কাৰণে ভাল। ঠাণ্ডা পৰি থাকে তোমাৰ, মানে পেট হয়, পেট-পেট পেটত মানে ঠাণ্ডা হৈ থাকে।
অ, পেটতো ঠাণ্ডা হয় আৰু ভালো হয়।
ঠিক আছে দিয়া আজি ৰাখিছো বাৰু
অ দিয়া ঠিক আছে পিছত কথা পাতিম ইয়াৰ বিষয়ে ভালকে
ঠিক আছে দিয়া।